হেল্ল'।
অ', কি কৰি আছা।
অ', এনেই আছিলো, তুমি কি কৰি আছা।
অ তোমাৰ মই এনে এতিয়া ফুৰিব যাম বুলি ভাবি আছোঁ।
অ ক'ত যাবা ফুৰিব?
তোমাৰ মই এইটো নতুন পাৰ্কত যাম।
অ আচ্ছা কাৰ লগ'ত ফ্ৰেণ্ডৰ লগত নাই ফেমেলি লগত?
অ ফ্ৰেনৰ লগতে যাম। তুমি কি কৰি আছা এতিয়া?
এ মই আচলতে ভাত খালোৱে এই মাত্ৰ, ভাত খাই মোবাইল চাই আছিলো। কি গাড়ী লৈ যাবা নে মানে বেলেগ গাড়ীত যাবা?
অ গাড়ী লৈ যাম।
নিজৰ গাড়ী?
অ নিজৰ গাড়ী।
অ।
গাড়ী মানে বাইকে লৈ যাম।
হয় নেকি? তোমাৰ বাইক আছে?
অ বাইক আছে ম'ৰ।
আত্চ্ছা।
এনে নৰ্মেল বাইকে পালচাৰ আছে।
হয় নেকি?
অ সেইটোৱে লৈ যাম আৰু।
কি খালা?
অ তোমাৰ মই দালি, ভাত, মাংস খালো। আৰু আচাৰ অ।
কোনে বনাইছিলে?
অ মই নিজে, নিজে বনাইছিলো মই।
আচ্ছা তুমি বনাব মই তোমাৰ দালি তাছত তোমাৰ ভাজি, মা মাছ এইবোৰে।
অ অ কিহৰ ভাজি?
তোমাৰ এইটো এলো আৰু তাছত তোমাৰ বেঙেনা ফ্ৰাই।
অ বেঙেনা ফ্ৰাই অ।
অ।
তুমি খোৱা নে বেঙেনা নে ফ্ৰাই? অ মই বনাইছিলো অ।
অ তুমি বনাইছিলা নেকি অ।
উম।
ঘৰৰ কাম তুমিয়ে কৰা নেকি চব?
চব নকৰো কিছুমান কৰো আৰু।
অ খানা চানা নিজে বনোৱা মানে?
হা খানা চানা বনাও আৰু। চব বনা আহে আহে পাৰো।
অ পাৰা নেকি অ ময়ো চেম ময়ো নিজে বনাও। আজিও নিজে বনাইছো অ।
অ। ঠিকে আছে।
অ অ।
আৰু কি কয় কেতিয়া যাবা তুমি ফুৰিব?
মই তোমাৰ ওলাম আৰু আধা ঘন্টাৰ পিছত।
হয় নেকি?
অ তুমি নোযোৱা নেকি আজি ফুৰিব ক'তবা?
মই যাম, দুদিনমান দেৰিকে যাম।
অ, ক'ত যাবা?
তোমাৰ এইটো চিতি চেণ্টাৰ যাম।
অ, চিটি চেণ্টাৰ নেকি! অ, কি ক'ৰব যাবা তুমি তাতে, ফুৰিব নে এনে? কাপোৰ-চাপোৰ লবা, অ।
ফুৰিব যাম এনে।
অ, ফুৰিব যাবা।
কাৰ লগত যাবা?
ফ্ৰেণ্ডৰ লগতে যাম।
অ, ফ্ৰেনৰ লগত।
উম।
অ।
তুমি কাৰ লগত যাবা?
ময়ো ফ্ৰেণ্ডৰ লগতে যাম।
হয় নেকি!
অ।
অ, অ।
উম, আজি বতৰটো ভালে আছে, সেইকাৰণে যাম আৰু ফুৰিব।
অ, বতৰতো ভালে আছে ন, আজি ঠাণ্ডা।
অ, অলপ ঠাণ্ডা-ঠাণ্ডা আছে।
উম, হুম। আৰু কি কি খাবা? ম'ম'-চ'ম' খাবা নে নাই? বোলো ম'ম'-চ'ম' খাবা নে নাই?
অ, এইটোৱে ম'ম' খাম, আও কি ভাল লাগে এইটোৱে খাম আৰু।
অ, পানীপুৰি?
হা! পানীপুৰি, অ, পানীপুৰি খাও। অ, খাও, ফুচকা ভাল লাগে মোৰ।
মোৰতো ফেভৰেট হয়। জ্বলা দি খোৱা নে? খাওঁ, খাওঁ।
অ, জ্বলা দি খাওঁ। অ।
জ্বলা দি খোৱা।
জ্বলা দি, অ, জ্বলা দি খালেই ভাল লাগে।
উম। আৰু, আৰু কি খাই ভাল পোৱা?
আৰু তোমাৰ, মই এ মিক্স চানা।
মিক্স চানা।
আৰু তোমাৰ এইটো আলু চাট।
অ।
অ, দহি পুচকা খাইছা ন, তুমি দহি পুচকা?
দহি ফুচকা খাইছোঁ।
অ, কেনেকা লাগে? অ, মই খাইছো, এই নতুন পাৰ্কত। নতুন পাৰ্কত যোৱাৰ টাইমত, তাতে খাইছিলো মই। একবাৰ, অ।
উম, আৰু কি খাইছা?
আৰু তোমাৰ মই কি আৰু, যি যি ভাল লাগে এইকেইটাই খাওঁ আৰু।
হয় নেকি মই তোমাৰ উম এবোৰ যে ফুচকা তাৰপিছত তোমাৰ পিজ্জা বাৰ্গাৰ ম'ম' এইবোৰে খাওঁ
হয় হয়
ফাৰ্ষ্ট ফুডৰ ভাল লাগে
আৰু কিবা বেলেগ ভাল লাগে না মিঠাই চিঠাই তোমাৰ
মিঠাই মিঠাই ভাল লাগে এনে কুলফি ভাল লাগে কুলফি আইচক্ৰীম
অ কুল্ফি আইচক্ৰিম অ আইচক্ৰিম কেইটাৰ ভাত লাগে, কি বাতি আইচ ক্ৰীম অ বাটিৰ থাকে ন আইচক্ৰিম এইটো আইচক্ৰিম ভাল লাগে নাই এনেই ষ্টিকৰ ষ্টিকৰ খোৱা তুমি
উম বাতিৰি বোৰে খাওঁ ভাল লাগে
অ বাটিৰ বোৰে ভাল লাগে মোকো ছে
তুমি ভাল পোৱা নে?
আৰু এই চকলেট আইচক্ৰীম খাইছা নে
অ চকলেট খাইছো চকলেট আইচ্ৰীম খাইছো ভাল লাগে, উম
অ চকলেট কি কি চকলেট ভাল লাগে তোমাক
তোমাৰ ডেৰি মিল্ক ভাল লাগে তাৰপাছত তোমাৰ এইটো চিল্ক
অ চিল্ক
তোমাৰ যাৰ এটা আছে অৰিঅ' অৰিঅ' চকলেট যে সেইটো ভাল লাগে
অ আৰু তুমি এইটো মিল্কী বাৰ খাইছা না
মিল্কী বাৰ খাইছোঁ অ
অ কেনেকে লাগি মিল্কিবা
ভাল লাগে ভাল লাগে
একবাৰ আগতে ভৰৰ থাকোতেই বহুত খাইছিলো মই
উম উম
এতিয়াতো ক'ত বা পাই গমে নাপাওঁ
উম ভাল লাগে খাই এইবোৰ
অ
আৰু কি তোমাৰ আজি কি গাড়ী দি যাবা তুমি
মই তোমাৰ এই বাইকতে যাম
হয় নেকি বাইক চলাব জানা
অ জানো আগতে শিকিছিলো বাইক চলাবা এক্স পাল এক্সপালছ আছে মোৰ এক্সপাল চৰি চৰি পালছাৰ
পালচাৰ আচ্ছা
অ
উম কা তোমাৰ নিজৰ নে
অ নিজৰে দেউতাৰ আছিল মইয়ে চলাও এতিয়া মানে
হয় নেকি
অ
আচ্ছা
তোমাৰ চছে না গডী
মোৰ গাড়ী নাই ৰবা স্কুটি আছে এখন বা বাৰ স্কুটি আছে
অ বাৰ স্কুটি নেকি
উম নেটৱৰ্ক নাই নিজৰ নাই নিজৰ গাড়ী নাই। পইচা নাই ন' ইমান কিনিব উম- উম।
অ'
নে ভনী হওঁক চুনু হওঁক যাই আছেনে নাই। ইভিনিং ইভিনিং ইভিনিং।
ইভিনিং নাযাওঁ তোমাৰ ৰাস্তাত বহুত গাড়ী কেইটা থাকে এইকাৰণে নাযাও।
হয় নেকি মৰ্নিং যাই আচা।
অ' মৰ্ণিঙে যাওঁ তুমি যোৱানে?
মই যাও অ'।
অ' কি ইভিনিং যোৱা নে মৰ্নিং যোৱা?
উম দুটাই যাওঁ ইভিনিঙো যাওঁ মৰ্নিং
অ' দুটাই যোৱা নেকি?
উম।
উ কোৱা যোৱা টাইমত কি খাই যোৱা তুমি?
মই যোৱা টাইমত পানী খাই যাওঁ এক গিলাচ। হা।
হেল্ল অ যোৱা টাইমত কি খাই যোৱা?
যোৱাৰ টাইমত পানী খাই যাওঁ।
অ' পানী নেকি?
উম নোৱাৰি
অ'
উম। তুমি কি খাই যোৱা?
মই পানীৰে খাই যাওঁ।
পানী খাই যোৱা ন?
অ'
এনে মৰ্ণিং কেতিয়া উঠা তুমি?
মৰ্ণিং তোমাৰ মই চাৰিটাতে উঠি কিনা যাওঁ।
চাৰিটাত উঠা নেকি?
অ' চাৰিটাত উঠো, তুমি কিমানটাত?
মই সেইনেকুৱাই চাৰে চাৰিটা চাৰিটাত।
অ'
উম সেনেকুৱাতে উঠি যাওঁ আৰু।
কৰ লৈকে যাৱ?
মই তোমাৰ যাওঁ দুই দুই তি তিনি কিলোমিটাৰ মান যাওঁ আৰু।
অ' দুই তিনি কিলোমিটাৰ অ'।
তুমি কিমান যোৱা?
মই তোমাৰ চাৰি পাঁচ কিলোমিটাৰ যাওঁ।
হয় নেকি?
অ' কেতিয়াবা বেছিকে দৌৰো। ছয় সাত কিলোমিটাৰ দৌৰো।
শুনা নাই এতিয়ালেকে তোমাৰ।
অ' হ চামাৰ ভকেশচন বন্ধ কলেজ যেতিয়া। অ' তোমাৰ ব অ' মৰতো আগষ্টত খুলিব।
অ অঁ মোৰো মানে আগষ্টতে খুলিব।
অঁ।
এ তুমি কিমান ক্লাছত? মানে কিমান ক্লাছ হল এতিয়া?
মই তোমাৰ এতিয়া ছেকেণ্ড ইয়েৰ।
ছেকেণ্ড ইয়াৰ যে কি চাবজেক্ট লৈছা? চাইন্স ন?
অঁ।
তোমাৰ এনেই তোমাৰ কি চাবজেক্ট ভাল লাগে বেছি?
মোক তোমাৰ এই
হেল্ল।
হেল্ল।
অ তোমাৰ কি চাবজেক্ট ভাল লাগে বেছি?
মোক মেচ ভাল লাগে।
মেথছ আচ্ছা, আৰু?
অঁ, আৰু তোমাৰ এ ফিজিক্স।
ফিজিক্স আচ্ছা এজটোত ভাল লাগে ন বেছি তোমাক?
অঁ, মেচটো বেছিকে ভাল লাগে, এ নিউমেৰিকেল চিত এ তোমাৰ কেলকুলেচন কেতা থাকে ন, বেছিকে।
অঁ।
অঁ, ট্ৰিকী কুৱেচন থাকে অলপ। বুজি পাওঁ ফটকে মেচটো। কুৱেশনতো এনচাৰ থাকি যায়।
হয় নে? ঠিকেই আছে। দিয়া হ'ব দিয়া তেনেহ'লে কথা পাতি ভাল লাগিল। হেল্ল। হেল্ল। হেল্ল। হেল্ল।